ই উদাহৰণ দিয়া তে তুমি, আটাই কৈ কি উৎসৱ বেছি ভাল পোৱা।
মই আটাইতকৈ ভাল পোৱা উৎসৱটো হৈছে দেৱালী, যিহেতু দেৱালীত দেৱালী লাইতৰ উৎসৱ আৰু বহুতো ফটকা ফুটোৱা হয়, আহ ৰঙালীও ৰঙেৰে আমি ৰঙালীও বনাওঁ, সেইকাৰণে মই দেৱালী ভাল পাওঁ, তুমি কি উৎসৱ আটাইতকৈ বেছি ভাল পোৱা।
মই আটাইতকৈ ভাল পাওঁ দূৰ্গা পূজা, কাৰণ দূৰ্গা পূজাত আমি এ ঘুৰিব বহুত-বহুত স্থানলৈ যাওঁ আৰু আমি এটা-এটা স্থানতে এইটো মানে উৎসৱটো মানা নহয় এটো মানে হয় কিন্তু মানে আমি মানে মানে এ সেইটো মানে পাও ন এ এনে এটা জেগাৰ পৰা এটা জেগাত আমি এ তাতে দূৰ্গা মাক চাওঁ পূজা কৰো তাৰে লগত দূৰ্গা মাক কেনেকে সজাই তাৰে লগত আৰু কিছুমান আকৃতি তিৰ ভৱনো বনাই সেইবোৰো চাই ভাল পাওঁ, সেইটো কাৰণে মই দূৰ্গা পূজা বেছি আটাইতকৈ বেছি ভাল পাওঁ বাকী আৰু ক'ব গলে মই দিৱালীও ভাল পাওঁ আৰু এ কি কয় হোলীও ভাল পাওঁ কিন্তু মই দূৰ্গা পূজাতো অলপ বেছি মানে ভাল পাম আটাইতকৈ বাকী তুমি কি কয় কি কয় এ কেনেকেটো মানে উৎসৱটো পালন কৰা মানে তুমি যি কলো দেৱালী দেৱালীটো কেনেকৈ তুমি পালন কৰা
দেৱালীত কয় চাকি জ্বলাও ঘৰৰ পদলিত বাহিৰতো জ্বলাও মন্দিৰতো যাও আৰু কলকছ লগাই দিয়ে দেউতাই বাহিৰত তাতে চাকি কি জ্বলোৱা হয় তাৰ পিছত বন্ধু বৰ্গৰ সৈতে ফটকা ফুটোৱা হয় তেনেদৰে আনন্দ কৰি কেনে দেৱালী উৎসৱ
অ তুমি এনে ৰঙালীও বনা নেকি এনে কিছুমানে বনাই ন ৰয় কি কয় ৰঙালী মানে কি কয় সেই ৰঙালী টো বুজি চাইে চাগে এ ৰ ত তাল আৰু অ সেইটো বনোৱা নেকি তুমি
সেইটো বন ৰঙালীটো বনোৱা হয় ঘৰৰ বাৰাণ্ডাত যিহেতু দেৱালীৰ সকলোৱে বনাই থ বৈো বনাও তাতে চাকিও দিয়া হয় তেনেধৰণে পালন কৰা হয় আৰু দেৱালীটো
হয় উ মই দেৱালী এনে মই দেৱালী যেতিয়া আহে মই এনে ৰঙালী নবনাও মোৰ বা বনাই মোৰ বা বহুত ভাল লাগে মানে আগৰ পৰাই বনাই আহিছে চ' বহুত ভাল বনাই আৰু মই মানে চেষ্টা কৰো বাৰ কাষ তে এ সেনেকুৱা মানে ভাল নহয় যেনেকে আমাৰ বা বনাই বা মানে বহুত আগৰ পৰা আমাৰ বনাই আহিছে মাৰ আগত তাৰে আগতে মা বনাইছিলে মা ব আমাৰ বা শিকিলে মইও মনেে অলপ চলপ শিকি আছো বাকী মোৰ আমাৰ চাকিতো আমাৰ মা জ্বলাই মাকি মই চাকি হিয়া যি থাকে তাতে মই জুই জ্বলাও আৰু কি কয় বাকী পতকা কি কয় পতকা নহয় বোমা সেইবোৰ মইো ফুটাও নিজৰ বন্ধুবোৰৰ লগত আৰু নিজৰ পৰিয়ালৰ লগত বাকী দেৱালী মইও বৰ ভাল পাওঁ কাৰণ দেৱালীটো বছৰত এবাৰ আহে আৰু দেৱালীত মানে আমি নিজৰ পৰিয়াল বন্ধুবোৰ আৰু বেছি মানে ফূুৰ্তি কৰিব পাৰো বাকী তুমি দেৱালীত কি খোৱা
দেৱালীত আহ বিশেষ খাদ্য বুলি কবলৈ গলে মিঠাই অনা যায় যিহেতু এইটো আনন্দৰ উৎসৱ হয় আহ পৰা আহ বেয়াৰ ওপৰত ভালৰ জয় হৈছিল সেইকাৰণে মিঠাই খাওঁ আমি আৰু বেলেগ বেলেগ ধৰণৰ বস্তু বিশেষকে ধৰা পায়স খালো তেনেকুৱা ধৰণৰ আৰু মন্দিৰত গৈ কিনে মিঠাই চ উঠাই দিয়া আৰু তুমি দেৱালি কি খোৱা
মই মইো তুমি যি ক'লা দৈ কি দৈ আৰু খিৰ সেইবোৰ খাওঁ মইো তাৰপিছত মিঠাইৰ ভিতৰত মই আটাইতকৈ ভাল পোৱা মিঠাই হল কালাকান আৰু পেৰা আৰু মই দেৱালীত সেই দুটা খাওঁৱে মানে লাগিবই মোক মানে মই ইয়া মা মন্দিৰতো যোৱা হয় মই মাৰ লগত মন্দিৰত যাওঁ নহলে মোৰ বন্ধু বন্ধু কিছুমান আছে সেইবোৰৰ লগতো মন্দিৰত যাও মানে মা মানে এ মাৰ লগত নহলে বন্ধুোৰৰ লগত যাওঁৱেই মই মন্দিৰত আমাৰ মন্দিৰতো কাষতে আছে মানে সেইটো কাৰণে মই এবাৰ যাওঁৱে তাতে চাকি জলাই পূজা কৰো এ তাৰ পিছত এ মই যদি সুধো তুমি এ দেৱালীটো বেছিভাগ এ নিজৰ পৰিয়ালৰ লগত ফূুৰ্তি কৰা নিজৰ নিজৰ বন্ধুবোৰৰ লগত
দেৱালীত পৰিয়ালৰ লগ সৈতে ফূৰ্তি কৰা হয় কাৰণ পৰিয়ালৰ লগতে থাকি কিনে আমি ঘৰ গোটেই ঘৰখন সজাব লাগে তাৰপিছত গ ঘৰৰ চৌপাশে চাকি বন্তি জ্বলাব লাগে তাৰপিছত লাইট টিঙো কৰা হয় আৰু ৰঙালী বনোৱা হয় এইবোৰ গোটেই খিনি কাৰ্য পৰিয়ালৰ লগতে কৰা হয় তাৰ পিছত মন্দিৰ যাও আমি পৰিয়ালৰ লগত কিন্তু তাৰ বাহিৰে যদি অলপমান সময় সময় থাকে ঘৰলৈ আহে তেনেকে তেওঁলোকৰ লগতো মানে উৎসৱটো পালন কৰা হয় আৰু বন্ধু বৰ্গৰ লগতো হয় আৰু পৰিয়ালৰ লগত বেছিকে হয়
হয় মই মই মানে সুধিলোও কাৰণ মানে মোৰ মানে পৰিয়াল এটাাৰ দেৱালীবোৰ ইমান সেনেকে মানে এ উৎসাহ মানে নকৰে যেনেকৈ আগতে কৰিছিল চ' মই বেছিভাগ মানে বন্ধুবোৰৰে ঘৰত যাই পেলাই ফূুৰ্তি কৰোঁ ঘৰত কৰো ঘৰত কিন্তু কি কয় এ বোমা ফুটুৱা ইমান নহয় মানে মানে মাহঁতে ইতিয়া ইমান সেই মানে বয়স হৈছে ন তে ইমান দেৱালীৰ সিমান মানে সেইটো মানে উৎসাহ নাই আগতে যি আছিলে বাকী ক'বলৈ আগতে মই মাহতৰ লগত দেৱালীটো ফূৰ্তি কৰিছিলো এতিয়া মানে বেছিভাগ বন্ধুবোৰৰ লগতে হয় বাকী আৰু দেৱালী আমাৰ বা আছে বাহতেও থাকিলে ঘৰতে কৰো বা মাহী বাকী এনেইকতা বাও এতিয়া বা এ দেৱালীো মান বন্ধু বোৰ যাই মইো সেইটো উপায় বন্ধু বোৰতে বেছি কৰো কিন্তু মাহতে যেতিয়া ফুৰ্তি কৰে মাহতৰ লগতো সেই বাকী খিনি ন কাম কাজ খিনি কৰি পেলাই যাও বাকী তুমি কে সুধিব আছে যদি সুধিব পাৰা
অ দেৱালীৰ বাহিৰে তুমি কি কি উৎসৱ ভাল পাওঁ বুলি কৈছিলা
মই দূৰ্গা পূজা ভাল পাওঁ বুলি কৈছিলো
দুূৰ্গা পূজাত তুমি আহ নতুন কাপোৰ লোৱা নে নে হয় যে আগৰ পুৰণা
অ দুৰ্গা পূজাত নতুন কাপোৰ লোৱা হয়য়ে কাৰণ এ দুৰ্গা পূজাত এইটো মানে এটা নিয়ম হৈ গৈছে মানে নতুন কাপোৰ লোৱা বাকী আগৰ কাপোৰ বোৰো এ পিন্ধা হয় এতিয়া এতিয়া নতুন কাপোৰতটো ইমান জৰু কিনা নহয় ন এনে দুূৰ্গা পূজা চাৰি দিন হয় তাৰে প্ৰথম দিনা নতুন কাপোৰে পিন্ধা হয় তাৰে পুৰণা কাপোৰো মানে এতিয়া কি আৰু ইমান পুৰণা নহয় মানে যিবোৰ মানে এতিয়া নতুন হৈ আছে সেইবোৰো পিন্ধো বাকি আৰু মই দুৰ্গা পূজাত তেনে কিনিলে চাৰ্ট আৰু এটা জিন্চ কিনোৱা হয় বাকী তুমি দূৰ্গা পুজাত নতুন কাপোৰ কিনানে
মোৰতো দুূৰ্গা পূজাত নতুন কাপোৰ কিনা হয় কিন্তু পিন্ধাহে নহয় কাৰণ দেউতাৰ ব্যৱসায়ৰ আছে ন তাৰ লগতে থাকিব লাগে দূৰ্গা পূজাত সেইকাৰণে পূজাত দূৰ্গা পূজাত যোৱাও নহয় মানে বেছিভা ওচৰৰ মন্দিৰত যাওঁ আৰু কেতিয়াবা যদি সময় পাওঁ
অ বুজিছো মানে দুয়তাৰ ব্যৱসায় থাকে সেইটো কাৰণে সময়তো অলপমান টান হৈ যায় দিব হয় নে
যে সেই সময়খিনিত বহুত মানুহ আহে মন্দিৰটো ওচৰত সেইকাৰণে ব্যৱসায়তো মানে ব্যস্ত থকা যায় দূৰ্গা পূজাত যোৱা নহয় তেনেকৈ মানে মন্দিৰ চন্দিৰ
অ বাকী তুমি যি দেৱালী কৰা তুমি দেৱালীত ঘৰটো সজোৱা নে মানে লাইটেৰে নে অকল ছাকিয়ে জ্বলোৱা এনে মানে কিছুমানে সজাই ইমান ভাল নাপায় ছাকিৰে মানে এনেকে
আমাৰ ঘৰতটো বেছিভাগ আঁহ চাকিয়ে জ্বলোৱা হয় কিন্তু লাইটো অলপমান লগাই থোৱা হয় যিহেতু বেলেগ অ বন্ধু বৰ্গ আহে ত সেইকাৰণে চাকি বেছিকে জ্বলোৱা হয় আৰু লাইট অঁ অকনমান সেইটো নিয়ম এ টা অনুসৰি লাইট অলপমান জ্বলোৱা হয়
হয় হয় লাইট অঁ লাইটটো এটা নিয়মতে ড হ'লেও জ্বলাব লাগে আমিওঁ ক আমাৰ মানে ঘৰৰ সন্মুখত কদৈ গাছ আছে ত তাতে আমি লাইট লগাওৱে এ মানে তাতে ল বেছিভাগ আমাৰ ছাতিতকছে লাইটৰ বেছি ব্যৱহাৰৰ কাৰণ চ চাকিবোৰতো নুমাই যায় ন সেইে চাকিবোৰ আমি কলগছতে দিও বেছিভাগ আৰু চ আমাৰ চিৰি আছে তাতে দিও বাকী খিনি আমি লাইটৰে বেছিভাগ ব্ৱহাৰ কৰো বাকি সেইটো চ দেখিবলে বৰ মানে ভাল এটা দৃশ্য আন হয় মানে লট পোহৰ আমাৰ মানে গোটেই গলিটোয়ে মানে চবে লাইটৰে পোহৰ হৈ উঠে এটা তানে লাইটৰে আমিও সজোৱা হয় বাকী তুমি এ বেলেগ তুমি যে কলা ৰঙা বাকি তুমি আৰু কিবা বেলেগ উৎসৱৰ এ ভাল পোৱা নাই এনেই দেৱালী আৰু দুৰ্গা বুজা যাই না
দেৱালী আৰু দুূৰ্গা পূজাৰ বাহিৰে পই ফাকুৱা ভাল পাওঁ যিহেতু ফাকুৱা ৰঙৰ উৎসৱ আনন্দৰ উৎসৱ বন্ধু বৰ্গ বা পৰিয়ালৰ সৈতে আমি বহুতো আনন্দ কৰিব পাৰো ইজনে সিজনক ৰং লগাব পাৰো সেইকাৰণে ফাকুৱাটো মোৰ প্ৰিয় উৎসৱ হয় আৰু দেৱালী আৰু দুূৰ্গা পূজাৰ পিছত
উম ময় ময়ো ফাকুৱা ভাল পাওঁ কিন্তু ফাকুৱাত এটাই বেয়া লাগে কি ফাকুৱাত বন্ধসকল দুই দিন পাওঁ ক'ব গ'লে দেৱালীতো দুইদিন পাওঁ ন ফাককুৱাাতটো মানে কি কৰ দুই দিনত মানে ৰংতটো নাযায় তাৰিত ৰংটো নাই নোযোৱাকে মানে কলেজত সেনেকে যাব এয়া অলপমান মানে হে লাগে ন চ' সেইটয়ে কি মই এনেই ফাকুৱা মইো খেলো ফাকুৱা কিন্তু মই বন্ধু বোৰতকে নিজৰ পৰিয়ালত খেলো কাৰ ফাকুৱাত মানে থাকে ঘৰত মা মাহী আৰু বা ঘৰৰ গোতে বাকী পৰিয়ালৰ সেইটো মানে সিহঁতৰতে বেছিভাগ খেলা হয় বাকী বন্ধুবোৰৰ লগতো যাওঁ কিন্তু সিহঁতে আৰু দূৰলৈ মানে খেলিবলৈ যায় চ' মই মানে ইমান দূৰলৈ আৰু এ যাব ভাল নাপাওঁ চ মই ঘৰতে ম পৰিয়ালতে খেলো বাকী কি কয় তোমাৰ কি কয় দে তুমি যি ক'লা দেৱালীটো তুমি ভাল পোৱাাতটো মানে কি কাৰণ তুমি এইটো দেৱালীটো চবতকে বেছি ভাল পোৱা মানে কি কাৰণটো
দেৱালীটো বেছিকে ভাল পাওঁ কাৰণ এইটো প্ৰভু শ্ৰীৰামৰ লগত জড়িত আছে প্ৰভু শ্ৰীৰাম যেতিয়া বনবাসৰ পৰা উভতি আহিছিল নিজৰ ৰাজভৱনলৈ তেতিয়া মানুহবোৰে মিলি কিনে দেৱালী উৎসৱ পালন কৰিছিলো আৰু তেতিয়াৰ পৰাই এই উৎসৱটো নিয়মীয়া ভাৱে পালন কৰা হয় সেইকাৰণে মইটো দেৱালীটো বেছিকে ভাল পাওঁ
অ এনেই মই মইো দেৱালীটো ভাল পাওঁ কিন্তু দেৱালী মই সত্য় য কওঁ মই এ উৎসৱবোৰ বন্ধৰ কাৰণে বেছি ভাল পাওঁ বুলি ক'ব পাৰো মনে মইও সেইবোৰ গম পাওঁ দেৱালীটো কিয় মানে পালন কৰা হয় দেৱালীো মানুহে ক শতীজলাই এনেই মই এতিয়া যদি কওঁ এতিয়া মানে ইমান মানে কলেজৰ কাম বোৰ আহে মানে ক বন্ধু মানে পালে মনতটো ভাল লাগি যায় ধৰণে মই বেছি উ উৎসৱৰ বন্ধুতটো সেইটো কাৰণে বেছি ভাল পাওঁ বাকী আৰু সেইটোয়ে মই কব বিচাৰিছো ধ্যনবাবাদ তোমাৰ কথা শুনি ভাল লাগিল
ধ্যনবাদ